হেল্ল'
হয়
অ এনে কি খবৰ কওকচোন আপোনাৰ
অ মোৰ খবৰ ভাল আপোনাৰ
অ মোৰো ভালে দিয়ক
হয়
অ পিছে কাইলৈ কিবা মানে প্লেনিং আছে পৰিকল্পনা কৰা আছে কাইলৈ কাৰণে কিবা
কালিৰ দিনটোৰ কাৰণে তেনেকে বিশেষ একো পৰিকল্পনা নাই বাৰু এনে মোৰ আহ যিটো দৈনন্দিন আপোনাৰ কাম থাকে সেইটোয়ে কৰিম
হয় হয় উম
অ আপোনাৰ তেনেকুৱা বিশেষ পৰিকল্পনা আছে নেকি আপোনাৰ দৈনন্দিন জীৱনতটো কেনেকে
অ মানে কাইলৈ অ হয় কাইলৈ মানে মানে বুধবাৰ হ'ব নহয় এতিয়া সেই বুধবাৰৰ দিনটো আমাৰ মানে বিজনীৰ কাৰণে বিশেষ আৰু এয়া মানে বুধবাৰে সাপ্তাহিক বজাৰ হয় আৰু সেই সাপ্তাহিক বজাৰত মানে গ'লে আৰু বেলেগ কেইটা অনুভৱ হয় আৰু তাত মানে যি সকলে তাতে বজাৰত দোকান দিবলৈ আহে
হয়।
মানে প্ৰায়বোৰ গাঁৱৰ ভিতৰুৱা অঞ্চলৰ পৰা আহে। অ বিশেষকৈ মহিলা মহিলাাসকলে বেছিকৈ আহে ন আৰু তেওঁলোকে মানে বিভিন্ন ধৰণৰ থলুৱা মানে মানে অসমৰ মানে হাবিত পোৱা বা গাও অঞ্চল বিলাকত তেনেকুৱ থলুৱা শাক পাচলি বিলাক লৈ আহে আৰু সেইবোৰ মানে কিনিলেও নিকিনিলেও চাইও ভাল লাগে আৰু যিবোৰ ভাল লাগে আমি কিনো বাৰু সেইটোও এটা কথা মানে সেইকাৰণে বুদ কৰৰ দিনটো বিশেষ আৰু মানে বজাৰৰ কাৰণে। বজাৰ ব্যৱস্থাটোৰ কাৰণে আৰু গৈ ভাল লাগে আৰু আৰু প্ৰতেয়েকটো মানে বাৰতে মানে চিজনৰ যিবিলাক শাক পাচলি ওলায়। চাই ভাল লাগে নহয়। অ হেল্ল' হেল্ল'